অ, কি কৰি আছে?
এই, মই অলপ ঘৰতে আছোঁ, বাৰু।
অ, হয় নেকি! মানে আজি ঘৰতে বহি আছে নেকি!
উম, তুমি কি কৰি আছা?
মই এনেই ঘৰতে বহি আছো, এতিয়া গৰমৰ বন্ধত আৰু ক'তনো যাম ন! ইমান গৰম দিছে।
বজাৰ-চজাৰ কৰিবলৈ ক'তো নোযোৱা নেকি!
বজাৰ কৰিবলৈ যাও আৰু, আমাৰ মানে ইয়াতে লাগে বজাৰ, মংগল বজাৰ, তাতে যাওঁ কৰিবলে।
হয় নেকি! আহ, আমাৰ ৰবিবাৰে বজাৰ লাগে। শনিব, শনিবাৰ বজাৰ আৰু ৰবিবাৰ বজাৰ।
অ, অ, দুদিন লাগে, আমাৰতো এদিনে লাগে, সপ্তাহত এদিন লাগে। আৰু এনে কেতিয়াবা যাও এনেই বাহিৰত বজাৰ কৰিবলৈ যাওঁ। বেলতলা বজাৰ যাও, হয়।
বেলতলা বজাৰ যোৱা, এনেই বজাৰ অকলেই যোৱা নে, ফেমিলি মা বা ফ্ৰেণ্ডৰ লগতে যোৱা।
এ, অকলে নাযাও বজাৰ কৰিব, মাৰ লগত
হয় নেকি! অ, বজাৰ বেছিভাগ তুমি অ এইটো নিজে যায় কিনা না, অনলাইনত কৰা?
মই সেই মানে তোমাৰ নিজে যায় কিনা লোৱাটো বেছি ভাল পাওঁ আৰু। তোমাৰ চুই কিনা কাপোৰ, চুই কিনা লোৱাটো বেছি ভাল হয় ন, আৰু তোমাৰ বজাৰৰ যেনেকুৱা কৰিলে, অ, আলু, পিয়াজ, এইবোৰ চব্জি বিলাক ল'লেও তোমাৰ সেই যে চুই কিনা লোৱাটো ভাল হয়। অনলাইন ইমান ভাল নাপায় ন, সেইকাৰণে মই এ, মানে বজাৰৰ পৰাই লওঁ, সেনেকা ভাল পাওঁ আৰু, তুমি কি অনলাইন কৰা নেকি?
অ, মই অনলাইন কৰো কেতিয়াবা, আৰু তাৰপিছত আহ অ, অ তোমাৰ অনলাইন কৰাৰ পিছত, তোমাৰ অফলাইনো কৰো। অনলাইনতো, অনলাইন কৰিলে তোমাৰ মই ফ্লিপকাৰ্ট বা এমেজনৰ পৰা কিবা অৰ্ডাৰ দিওঁ। অফলাইন কৰিলে ডাইৰেক্ট বিশালত গুচি যাওঁ, বিশালৰ পৰা কিবা বস্তু লাগিলে তাৰে পৰা প্ৰয়োজন বস্তুটো লৈ আহোঁ।
ধৰা, তেনেকুৱা তোমাৰ দালি, চাউল সেইবোৰ লব পাৰি বিশালৰ পৰা, তোমাৰ এনে চব্জি বিলাকটো নাপায় ন। চজ্বিবিলাক তোমাৰ সেনেকুৱা নয়নতাৰা হ'ল আৰু, তোমাৰ কিবা-কিবি এনেকুৱা আছে ন, কিবা অ, এই চবজি বিলাকৰ বেছি আছে ন, এনেকুৱা আছে বেলেগ-বেলেগ। তোমাৰ সেইবোৰৰ পৰা ল'ব পাৰি, মইতো এনে নয়নতাৰ পৰাও লওঁ, কেতিয়াবা।
উমঁ উমঁ!
সেনেকুৱাত বহুত ভাল ভাল পায়।
নয়নতৰাত মই আজিলৈকে সোমোৱা নাই গুৱাহাটীৰ সবছে ডাঙৰ মা এইটো- মেগামাৰী বুলি কয় নহয় তাতে মই আজিলৈকে সোমোৱাই নাই।
যাব পাৰে তুমি ভাল হয় তাতে যায়কেনে বহুত- ভাল ভাল বস্তু আছে মানে আৰু তোমাৰ সবজি বিলাকো অঁ। অঁ অঁ হয় নেকি? অঁ যাবা এবাৰ তাতে বজাৰ কৰিবা ভাল হয় মইতো তাৰে পৰাই কৰো বজাৰ। কেতিয়াবা অঁ কেতিয়াবা কৰো আৰু কেতিয়াবা। সময় নহলে এনে যাওঁ আৰু বজাৰৰ ফালে কেতিয়াবা ফুৰিব যাওঁ তেতিয়া সেই বজাৰ। পৰা লৈ আনো কেতিয়াবা এনেই নয়নতৰাৰ পৰাই লৈ আনো সেনেকুৱা আৰু।
অঁ এনেই প্ৰাইচটো কেনেকুৱা তাতে
প্ৰাইচটো ঠিকে আছে তোমাৰ যেনে নৰ্মাল অলপটো বেছি হ'বই মানে সেইটো হয় ন। সেইকাৰণে।
অঁ!
এনে টো ঠিকে আছে। ইমানো বেছি নহয় উমঁ হয়। ভাল হয় তাতে অলপ উমঁ উমঁ হয় তাৰে পৰা মই সে মানে আছ- ক্ৰীম ও খাওঁ বহুত ভাল লাগে আইচ ক্ৰীম বিলাকো বহুত ধৰণৰ আইচ ক্ৰীম পায়।
হয়ঁ নেকি অঁ তাৰ পিছত তাৰে নয়নতৰাত- যোৱা ন তাৰ বাহিৰে আৰু ক'বাত যোৱা নেকি বিশাল যোৱা নেকি বিশাল নহ'লে-
বিশালত যাওঁ কিন্তু মই বিশাল ইমান ভাল নাপাওঁ মই জদিঅ'ত যাওঁ।
জুদিঅ' হয়ঁ জুদিঅ'ত অলপ প্ৰাইচটো অলপ বেছি।
নাই নাই তুমি সেনেকুৱা বহুত। মানুহে এনেকুৱা কয় যে যদিঅ'ত প্ৰাইজটো বেছি এবাৰ যাই চাবা। বহুত কমতে হয় যেনেকুৱা তোমাৰ বিশালত হয়ঁ ন সেনেকুৱা।
তাই এ বিশালত তোমাৰ ফাইভ হাড্ৰেড মানত তোমাৰ ভাল কাপোৰ পোৱা যায় তাৰপিছত এইটো যদিঅ'ত। তোমাৰ আ ছেভেন হাণ্ড্ৰেড এইট হাণ্ড্ৰেডত পোৱা যায়।
অঁ গ'ম নাপাবি ন মই জানো লৈছো আৰু মইতো ভালে পাইছো তোমাৰ ফাইভ হাড্ৰেডৰো। বহুত ভাল কাপোৰ পাইছিলো। আৰু তোমাৰ সেই পাৰফিউম বিলাক যেনেকুৱা বহুত ভাল ভাল পায় সেইবোৰত।
মই কোৱা নাই যে বেয়া পায় বুলি ভালে পায়।
ক'ত এ সেইটো ভিতু বুলি সেইটোতো কৈছিলোঁ। এতিয়াতো সেইটো মানে ইমান ইয়াতে নাই তোমাৰ পল্টন বজাৰত আছে।
ভি টু ন।
স্মাৰ্ট বজাৰত গৈ পাইছে নে কেতিয়াবা?
উমঁ উমঁ স্মাৰ্ট বজাৰৰ গৈছোঁ।
অঁ আৰু এটা তোমাৰ কিবা বিগ বাজাৰ বুলিও আছে নেকি বিগ বাজাৰ নে
এইটো বিগ বাজাৰৰ নাম চেঞ্জ কৰি স্মাৰ্ট বাজাৰ বনাইছে।
অঁ অঁ হয় নেকি অঁ মই- গমেই নাপাওঁ সেইটোয়ে নেকি মই কেতিয়াওঁ যোৱাই নাই সেইটো।
উমঁ একেই এইটোয়ে নাম নামটো স্মাৰ্ট বজাৰ ধৰিছে বিগ বজাৰৰ।
অঁ অঁ! হয় নেকি গমেই পোৱা নাছিলো আৰু তুমি সেই পেন্টালুইটত গৈ পাইছা কেতিয়াবা?
কেতিয়াবা যোৱা যোৱাটো মানে গৈছো কিন্তু কাপোৰ আজিলৈকে তাতে কিনি পোৱা নাই
অ এনেই মানে গৈছিলা?
অ এনেই গৈছিলো এবাৰ বহুত প্ৰাইজ বস্তুৰ
অ অ হয় নেকি, আৰু তোমাৰ সেই যে চিটি চেণ্টাৰ ফালে সেইফালে ফুৰিব গৈছা নে কেতিয়াবা এনে?
চিটি চেণ্টাৰত গৈছো হয় চিটি চেণ্টাৰত মানে তোমাৰ ফিল্মো চাব গৈ ছিলো এনেও গ যাওঁ আৰু কেতিয়াবা।
অ অ হয় মই সেনেকুৱাই যাওঁ। অ মইয়ো যাও কেতিয়াবা ফিল্ম চাবলৈ গৈছিলো এবাৰ দুবাৰ তোমাৰ সেই চেন্ট্ৰেল মলতো গৈছিলো ফ্লিম চাবলৈ আৰু তোমাৰ হে ত মানে অলপ সেই আছে দাম বোৰ বহুত বেছি বেছি আছে বস্তু বিলাকৰ
চেণ্ট্ৰেল মলত নে চিটি চেণ্টাৰ?
সেই চিটি চেণ্টাৰত।
দামটো অলপ বেছি নেকি?
উম উম বেছি আছে মই কিবা ল'ম বুলি ভাবিছিলো বহুত বেছি বেছি দাম আছিলে তাতে। তাতে মই এটা কিবা ব স্তু লৈছিলো এটা চুৰ্বি বুলি কিবা আছিল হা সেইটো মই সেইটো বোলে নে পালৰ হয় সেইটো লৈছিলো পঞ্চাশ টকা সেইটোয়ে কম আছিল আৰু কিবা কিবি জুৱেলেৰী বোৰ কিছুমান কম আছিল আৰু এনেতো বহুত দামেই আছে একফালে
উম মই মানে তাতে যাই মানে মাৰ্কেট কৰা নাই খালি তোমাৰ সেয়াই কৰিছো।
উম তাৰপিছত তাতে মই যায় কে তোমাৰ মাৰ্কেটটো কৰা নাই সেইটো ফিল্ম চাব গৈছিলো আৰু তোমাৰ খ্ৰীষ্টমাছত ঘূৰিব গৈছিলো।
অ অ খ্ৰীষ্টমাছত ন অ কেনেকুৱা লাগিল খ্ৰীষ্টমাছত?
একদম ভাল লাগিছে ভাল লাগে খ্ৰীষ্টমাছ এ ফ্ৰেণ্ডৰ লগত গৈছিলো।
অ ফ্ৰেণ্ড
ফ্ৰেণ্ডৰ লগত অ খ্ৰীষ্টমাছত ঘূৰিব গৈছিলে ইমান ভাল লাগিছে ইমান ধুনীয়াকে সজাইছিলে বাপৰে বাপ মোৰ ফ্ৰেণ্ডজনেও কৈছে ইমান ভাল
কোৱা
হয় নেকি মই গৈছো ফ্ৰেণ্ডৰ লগত ইমান ভাল
খ্ৰীষ্টমাছত
অহ ফ্ৰেণ্ডৰ লগত গৈছে ন ফ্ৰেণ্ডে নাই তাতে আমি চাওমিন টাওমিন খোৱালো সিহঁতক সিও খালে ফ্ৰেণ্ডহঁতেও খালে। তাৰে পৰা ঘুৰিকে আহিলো ৰাতি হৈ গৈছিলে খোজকাঢ়ি খোজকাঢ়ি খোজকাঢ়ি আহিছো পুৰা।
চোৱা চাওমিন নে বাহিৰত খালা বাহিৰতে খালা নে ভিতৰতে খালা মানে তাত?
ভিতৰতো চাও নাই নাই নাই বাহিৰত খাইছো আমি মানে তাৰে পৰা আমি খোজ কাঢ়ি খোজকাঢ়ি আহিছো ৰাতি হৈ গৈছিলে যোৱাটো ঠিকেই গ'লো আহোতে মানে পুৰা ৰাতি কি হৈ গ'ল নহয় ৰাস্তাটো মানে গাড়ী চাড়ী নাই, কোনোও নাই ৰাস্তাত। তাৰপিছত আমি খোজকাঢ়ি খোজকাঢ়ি- খোজকাঢ়ি খোজকাঢ়ি তোমাৰ এ তোমাৰ সেইটো জো ৰদ তিনিআলি লগি আহিছো তাৰে পৰা। তাৰ পৰা আকৌ এটা বেটেৰী ৰিক্সা ভাড়াত লৈকে- নাৰেংগী লগি আহিলো, নাৰেংগীৰ পৰা আকৌ এইপিনি এইপিনি ঘূৰি ফুৰি আহিলোঁ।
অঁ, ৰাতি কেইটা-
ইমান ৰাতি মানে বা এটা বাজিছিলে।
অঁ, আকৌ মানে অকলে লগহঁতৰ ঘৰটো একে জাগাতে আছিল নে বেলেগ বেলেগ!
একেই জাগাত আছিলে।
অঁ, একেই জাগাতে লগতে আহিলা আৰু আন্ধাৰত।
উম, আহিলো তাৰ পিছত ভাত -পানী খালো। তাৰপিছত আমি অলপ মিলিকে ইঞ্জয়-
তে মানে এনেকুৱা-
নাই চবেই শুৱা নাছিলে, আমি ফ্ৰেণ্ডহতে একেলগে থাকিছো সেইদিনা। অঁ, সেইদিনা। এ ইয়াতে আমাৰ পেহীহঁতৰ ঘৰত থাকিছো।
অঁ।
তাৰ ৰাতিপুৱা উঠি সিহঁতেও গুচি গ'ল, মইও আহিলোঁ। ভাল লাগিছে তাৰ পিছত। এনেকুৱা আকৌ যাবলৈ মন আছিলে ফ্ৰেণ্ডহঁতৰ লগত। অঁ।
অঁ, মানে ভাল লাগিল ন সেইটোত যাই কিনে। মই কেতিয়াও যোৱা নাই। খ্ৰীষ্টমাছতো মোৰো যাব মন আছে, কেতিয়াবা যাওঁ বুলি ভাবি আছো।
অঁ, যাবা, যাব লাগে। অঁ, যাবা খ্ৰীষ্টমাছত ইমান ভালকে সজাই নহয়। মই দুৰ্গা পূজাত যাম বুলি ভাবিছোঁ। ফ্ৰেণ্ডহঁতৰ লগত হম, এনেই পূজা, খ্ৰীষ্টমাছ সেইবোৰত।
পূজাতো ভাল লাগে ফুৰিবলৈ, দূৰ্গা পুজাত হ'ল কেতিয়াবা তোমাৰ মেলা চেলাও। লাগে ন, সেয়ে ভাল লাগে দুৰ্গা পূজাটো ফুৰি কিনে।
উম, সেয়াই মানে মোৰ লাষ্ট ঘূৰাতো সেয়াই আছিলে তাৰপিছত ঘূৰাই নাই আজিলৈকে।
অঁ, অঁ, হয় নেকি? ভালে। মইয়ো কিন্তু সেনেকুৱা খ্ৰীষ্টমাছটো গ'লে কেতিয়াবা-
হম, তুমি এনেই- তুমি এনে ক'ৰবাত ফুৰিব যো যোৱা নেকি এনেকুৱা?
অঁ, মই যাওঁ এনে। শনিবাৰত যাওঁ, এনে পাৰ্কত যাওঁ আৰু নতুন পাৰ্ক খুলিছিল সেই তাতে গৈছিলোঁ। আৰু এনে যাওঁ আৰু। ফুৰিবলৈ লগহঁতৰ লগত মন্দিৰত যাওঁ, নতুনকৈ মাৰ লগত গৈছিলোঁ।
হম, হয় নেকি আৰু লগহঁতৰ লগত ক'বাত গৈছিলা?
লগৰতোৰ লগতো তোমাৰ সেই মানে এনেই যাওঁ আৰু কেতিয়াবা মন্দিৰত যাওঁ ফুৰিবলৈ। এনে ফুৰিব যাওঁ আৰু হোটেলত খাবলৈ যাওঁ কেতিয়াবা আৰু লগৰ ঘৰত- যাওঁ, উম।
অঁ, লগৰটোৰ লগত মানে তুমি মানে লগৰটোৰ ঘৰত যোৱা তাৰপিছত মন্দিৰত যোৱা নেকি? অ', সেনেকুৱা নি?
সেনেকুৱা ভাল লাগে কেতিয়াবা। উম, লগৰ লগত ফুলি ভাল, ফুৰি ভাল লাগে ন? কেতিয়াবা কেনে যাওঁ আৰু
উম, মই যাওঁ লগতে, লগত কেতিয়াবা
অ', হয় নেকি?
তেনেকোৱাত যোৱা হোৱা নাই বাৰু, এত এতিয়া, আগতে
অ', অ', হয় নেকি? মইও এনেকুৱা আগতে বহুত গৈছোঁ ছিলোঁ, এতিয়াতো মই, যোৱাটো বাদেই দিলোঁ, মানে আগতে বহুত গৈছিলোঁ, এনেকা ফুৰা-চুৰা বহুতে ভাল লাগিছিল আগত তে, সেইকাৰণে, অ', খৰচটো হ'বই আৰু সেই খৰচ হ'লেও কি হ'ল আৰু ফুৰিবতো মন যায় ন? এবাৰ খৰচ কৰিলে একো নাই আৰু এবাৰ-দুবাৰ এমাহত, এবাৰ-দুবাৰ জোখ একো নাই
উম, হয়, হয়। দিয়া, ঠিক আছে দিয়া, তোমাৰ আ, তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া। ধন্যবাদ, শুনিছা নে?